হেল্ল' অ', কোৱা।
অ', শুনিছা? কোৱা আছা আছা ৰখা হেল্ল'
বাকী বিজনেছ
উম কোৱা উম
চলছে
উম কোৱা
বাকি বোৰ বিজনেছ ভালে চলিছে নে কি
এয়া ঠিকে চলি আছে দোকান
উম, উম।
দোকানতে বহি আছোঁ।
অহ দোকানটে বহি আছা নেকি, ঘৰ যোৱাই নাই
নাই ঘৰ, চবতে কি যাম গৈয়ে থাকো চোন
অহ, উম।
খাইছিলোঁ অলপ আগতে
হা
দাদা আহিছিলে, দাদা আহি কিনে চাহ তাহ দিলে তাকে চাহটো খাই কেনে বহিছোঁ এতিয়া, তোমাৰ
হেল্ল হেল্ল, ভাল ভাল তোমাৰ, ভাল তোমাৰ
উম ভালেই, কি কৰি আছা এতিয়া
এয়া, ডিউটিৰ পৰা আহি চাহ খাইছোঁ।
অহ অহ
চাহ খাই এতিয়া পঢ়িম আৰু অকনমান
কি কৰিবা?
পঢ়িম, পঢ়িম পঢ়িম অলপমান লিখিব আছে।
অহ, তুমি পঢ়াও নেকি
অহ মই পঢ়ো আক
অহ কৰি আছা? আহ মই উম
কোৱা কোৱা, তুমি কৈ আছিলা কিবা মই কৈছোঁ তুমি
অ', মইতো ধৰা দোকানেই চলাও ন' নিজৰে দোকান। পঢ়াটো মই কেতিয়াবাতে বাদ দিলোঁ, হায়াৰ ছেকেণ্ডৰী পাছ কৰি নপঢ়িলো আৰু।
অ'। বাকী ভাল ন' অ', বহি আছোঁ। অ'।
কাম কি কৰি আছা তুমি?
মই তোমাৰ চিভিল ডিফেন্সত আছোঁ মানে এতিয়া বৰ্তমান।
অহ। ভালেই।
বাকী ঘৰত ভাল চবৰে?
ঘৰত ঘৰত ভালে অ', তোমাৰ, তোমাৰ?
মোৰো ভালে।
আৰু কালি ডিউটি আছে?
আহ, কালি আছে বাৰু আবেলি আছে ডিউটি।
অ', তোমাৰটো আবেলিহে ন'।
অ', আবেলি চাৰিটা বজাৰ পৰা।
উম।
উম।
আজি ঘূৰিব যোৱা নাই ক'তো? তুমিতো চাগে ডিউটি গৈয়ে থাকা ন' ঘূৰিও ঘূৰি থাকা চাগে?
নাই ডিউটি চাৰিটা বজাত যোৱা হয় ন' খোজকাঢ়ি যাওঁতে যিকণ সময়ত পাওঁ সেইকণতে ঘূৰি পাকি গুছি আহো আৰু। নাই, নাই আৰু আছে লগৰ আছে আৰু।
কেইজন আছে
আৰু আৰু দুজনী আছে মোৰ লগত
ছোৱালী
অ অ আৰু দুজনী ছোৱালী আছে লৰা ল'ৰা তাতে আছে বাৰু কিন্তু মানে এনেকে ঘৰৰ পৰা মোৰ লগ ত লৰা নাযায়
মেইন টাউ টাউনতে ন তোমাৰ
অ মোৰ মেইন টাউন
এনে ঘৰটো কোন জেগাত
মোৰ ঘৰটো
উম
মোৰ ঘৰটো তেজপুৰ
অঁ অঁ তেজপুৰ মোৰো তেজপুৰে বাৰু
অ বাকী তোমাৰ কিহৰ দোকান আছে
মোৰ তোমাৰ হেৰি গ্ৰ'চাৰীজ টাইপৰ দোকান আৰু চব পাই
অ
অ
দোকান খোলা কিমান দিন হ'ল তোমাৰ
মোৰ দোকান খোলা হ'ল চাৰি মাহ পাঁচ মাহ মান আৰু
আহ ভালেই চলিছেনে
ভালেই চলিছে বাৰু চেণ্টাৰতে ন
অ, চেণ্টাৰ দে না।
উম, সন্ধিয়া সময় খিনি বেছি চলে আৰু। মানে লগৰবিলাক আহে ন' ইয়াতে কথা পাতি- পাতি ইিটো সিটো লৈয়ে থাকে।
অ, ভালেই দাদা ন'
উম, আৰু ইয়াতে মানে তেনেকুৱা দছ, বিছ টকীয়া বস্তুও নাৰাখো ন'।
আৰু ল'ৰাবিলাকে এতিয়াও স্মকিং কৰিব আহে। স্মকিঙৰ মানে হেল্ল',
অ, কোৱা শুনি আছো অ, শুনি আছো।
অ, মই কৈছো মানে তোমাৰ আবেলি টাইমটোত কফি ৰাখি দিওঁ। কফি খাবৰ কাৰণে আহে ল'ৰাবিলাক
অ', অ', অ', আচ্ছা-আচ্ছা।
উম, এনেকেই চলি আছো আৰু। অকলেহে আৰু লগত বাৰু লাগ সেই বাৰু এজন কিন্তু নাই ৰাখা আৰু চলি যায়।
অ, ৰাখিব লাগে মানে পূজাৰ সময়ত তো চাগে প্ৰব্লেম হয়।
উম, অকেজনৰ সময়ত বহুত প্ৰব্লেম হয়। তেতিয়া মানে মাত ৰাখি দিওঁ মানে লগৰ এটা কোনোবা।
পইচা
পইচা নিদিও পইচা উম-উম তাক কিবা মানে খোৱাই কেনে কিবা-কিবি এটা খোৱাই দিওঁ আৰু তাক সি লাগি দিয়ে মোৰ লগতে।
অ অঁ
উ তাৰপিছত জল্দি অফ কৰোঁ বাৰু দহটা মানত অফ কৰিলো তাৰপিছত
মানে অকেজনৰ সময়ত চাগে তো মানে ভাততো পুৰা চাগে মানে ৰাতি গোটে ৰাতি নহয়। এ বাৰটা এটালৈকে চাগে খোলা থাকে, অ অঁ,
পূজা টাইমত মানে অলপ দেৰিলৈকে খোলা থাকিব লাগে।
অ অ অ।
আৰু ইয়াতে মানে পূজাও হয় ন ডাঙৰকে ভালকে হয়।
অ আটচা।
উ বাকী তেজপুৰৰ ফালে ময়ো যাওঁ বাৰু পূজা চাব হা
তুমি পুজা চাব নোযোৱা নে কি নাই কামতে থাকা?
ফাৰ্ষ্টৰ দিনাটো নাযাওঁ বাৰু ছেকেণ্ড দিনা যাওঁ।
আটচা, দোকান কোনে চাই তেতিয়া দোকান বন্ধ কৰি দিয়া নেকি?
দোকানত বেলেগ মানুহ ৰাখি দিওঁ তাৰপিছত ময়ো ওলাওঁ লগৰকেইটাৰ লগত। কিবা কিবি এটা খাই চাই আৰু গুচি আহো কিনো আও। মইনো পুজা ছাম আৰু, ঘূৰিব গলে কব মানে যাব পাৰিলে হল আৰু অকণমান,
অ আটচা আটচা।
বাকী ঘুৰাৰ প্লেন বনোৱা নাই কৰবাত?
তেনেকেতো ঘুৰা প্লেন নাই মানে, একজাম আহ আহি পালে ন? মানে আগষ্টৰ লাষ্ট মানত একজাম হ'ব। ত সেইকাৰণে তেনেকে ফুৰিব চুুৰিব কতো নাযাও চামাৰ অ চামাৰ ভিক ভিকেচনত চাগে মে বি এ এদিন দুদিন মানৰ কাৰণে লগৰ বিলাকক লগৰ ঘৰত যাম আৰু
কৰিব লাগে, আমিও প্লেনিং এটা উলিয়াইছোঁ লগৰ খিনি মিলি ল'ৰা ছোৱালীয়ে চব ওলাব শ্বিলঙত যাম চাগে। শ্বিলং ট্ৰিপ এটা ওলাই আছে বাইকত যাম আৰু
অ বাইকত গলে ঠাণ্ডা নালাগিব
ঠাণ্ডা লাগিব কাপোৰ লৈ যাম পাঁচ চাইডে কেম্প কৰা এয়াৰ লৈ ল'ম
অ আচ্ছা মানে হোটেলত নাথাকা মানে
নাই নাই হোটেলত নাথাকো উম পাহাৰৰ মাজত নদীৰ ছাইডত পুৰা কেম্পিং কৰি
উম তাত ঠিকে আছে বাৰু
উম বাকী তুমি ক'ত যাবা মই এনেই গেম খেলি আছিলো তাৰপিছত ভাবিলোঁ তোমাক কল এটা কৰো
অ মোৰতো ধেৰ প্লেনিং নাই বাৰু ক'তো যোৱাৰ
তুমিতো খবৰটো নোলোৱাই নাই মইয়ে লৈছো আৰু সেইটো কাৰণে
নাই নাই কম তেনেকেই মই সময় নাপাওঁ কলটো কৰোৱে কেতিয়াবা মন মন গলে
সেইটো হয় সদায় সদায় কামেই কৰিব লাগে আৰু ন কি কৰিবা
তাকে তোমালোকৰো চানডে বুলি বন্ধও থাকে আমাৰ সেইটোওতে বন্ধ নাথাকে।
উম আমাৰ চানডে মানডে নাই আমাৰ দোকান সদায় খুলিব লাগে। সদায় দোকানত বৰিং হৈ বহি থাকিব লাগে।
যি হয় আৰামটো পোৱা ন আমি সেইটোও আৰাম নাপাওঁ।
উম কোৱা।
বাকী এতিয়া ভাত খাব কেতিয়া যাবা।
অ,
বনা বহে, আমাৰো দেৰিয়ে হয় তোমালোক একো বনাই আছে।
অ,
উম
বাকি ৰাতিপুৱা, বাকি ৰাতিপুৱা কেইটা বজাত যোৱা।
লাহে লাহে যাওঁ নিজৰে দোকান।
অ মানে তুমি আছা ন কাম যে বেলেগে কলে,
না কেতিয়াবা মানে বেছি দেৰি হৈ গ'লে ভাইটি যায় ভাইটি খোলে গৈ, ঠিক এঘন্টা দুঘন্টাামান থাকে তাৰছত মই যাওঁ সি গুছি আহে,
অ অ,
ত দিনটো অকলেই থাকো মিউজিক, তেওঁলোকৰটো চৰকলে তাতে গান চান শুনি থাকো আৰু
মানে, এনেকা ছিজনতটো চাগে ইমান মানুহে নাহে।
নাই নৰ্মেলি মানুহবিলাক আহে আৰু স্মকিং কৰিবৰ কাৰণে, ক'ফি খাবলে।
অ' বাকী তেনেকে মানে নাহে ন?
উম, এই তোমাৰ গিপ-চিপ পোৱা সেইটো মানে দোকানৰ এইটো। সি ফাই টাইম আকৌ পাৰফিউম চাৰফিউম আৰু লেডিছৰ ইয়োৰৰিংছ।
আটচ্ছা আটচ্ছা।
সেইবিলাক পায় আৰু ল'ৰা মানুহৰ বহুত পায় বাৰু বস্তু।
আহ। মানে, গাৰ্লছ তেনেকা নাই ন?
উম নাই। বাকী, তুমি ৰোমাল চিলাব জানানে নাজানা? মানে হেৰি কৰিবলৈ মানে ফেব্ৰিক কৰিবলে।
না, তেনেকে মই মই তেনেকে চিলা চিলোৱা মানে চিলাই শি কা নাই
অ মানে মোক লাগিছিলে ডিজাইনিং মানে ভাল ডিজাইনিং
কেক লাগিলে কেক লাগিলে কবা কেক বনাওঁ
অ কেক বনোৱা নেকি
অ কেক চেক লাগিলে কেতিয়াবা কবা আৰু অ প্ৰফেচনে বনাও
অ দেখাবা চোন মোক কেইটামান পিক পিক
অ ঠিক আছে হব দে তুমি মোক হোৱাটচ এপত মেছেজ দিবা মই পিক্স কেটামান পঠাই দিম তোমাক।
উম ঠিক আছে বাৰু তুমি মোক হোৱাটছএপত দিয়াচোন চাও।
অ অ দিম দিয়া। অ দি আছোঁ অ ঠিক আছে।